হয় হয় শুনিছো
অ কি খবৰ পিছে তোমাৰ
মোৰ বহুত ভাল ভালে আছো দিয়া ভগৱানৰ কৃপাত তোমাৰ ভালনে
ভাল ভাল ভাল ভালে আছো ৰবা
ঠিকে আছে আৰু বাকী ঘৰত ভালনে তোমালোকৰ
ভাল তোমালোকৰ
আমাৰো আছে দিয়া সকলোৱে ঠিকে
উম পিছে তুমি হেৰি আজিও আজি বোলো ফোন বহুত দিনৰ মূৰত ফোন কৰিলো তোমাক।
হয়
ভাবিছো আজি শিক্ষাৰ কেনে মানে শিক্ষা গুৰুত বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিচিলোঁ।
উম তাৰ বিষয়ে এটা লৈছা বাৰু ঠিকে আছে শিক্ষাৰ গুৰুত্ব। হয়। হেৰি কোৱাচোন?
শিক্ষাৰ শিকা গুৰুত্বই কি জানা এনেই তুমি? অ মানে শিক্ষাকে ধৰা এতিয়াতো এ গোটেই ক'ব লাগিলে য আমাৰ সৰু মানে য অ শিক্ষাৰ ক্ষেত্ৰতো বহুত খিনি দিঘলীয়া হব এতিয়া নতুন নতুন শিক্ষা পদ্ধতি আহিছে। নতুন নতুন ক নতুন নতুন শিক্ষা বহুত বহুত খিনি আহিছে আৰু
হয় হয় আচ্ছা শিক্ষাৰ অৰ্থ আৰু ঠিক আছে। তোমাৰ মোৰ মতে শিক্ষা হৈছে তোমাৰ আহ আমাৰ এটা অধিকাৰ আৰু
হয়
যে মানে এইটো মৌলিক অধিকাৰ বুলি ক'ব পাৰি। আৰু তোমাৰ হয় মোৰ জন্মগত মৌলিক অধিকাৰ।
তাৰপিছত তোমাৰ আৰু ক'ব গ'লে তো বাৰু বহুত আছে তথাপি মই অ চমুকৈ কব বিচাৰো যে শিক্ষা বুলি অকল যে বিদ্যালয় বা মহাবিদ্যালয় দালৈ বা এনেকুৱা বিশ্ববিদ্যালয়ৰ মানে পাঠ্যপুথিৰ মাজতে যে সীমিত হৈ থকা শিক্ষা সেইটো নহয়। হয় আৰু তোমাৰ তাৰে লগতে মানে বাহিৰা শিক্ষাবোৰো মানে বাহিৰাতে জ্ঞানবোৰ তুমি তোমাৰ জীৱনৰ অভিজ্ঞতাবোৰ আৰু বা সেনেকুৱা আৰু তুমি কেনেকৈ অভিজ্ঞতা লৈছা বা কি কি মানে সেইবোৰে মোৰ মই ভাবো সেইবোৰো শিক্ষা হয়।
উম ঠিকে কৈছা শিক্ষাৰ
হয়
শিক্ষাৰ গুৰুত্বৰ অপৰিসীম। আন শিক্ষা যদিও ক'ব যোৱা যায়। জন্মগত মানে ইয়াত যদি এ এ শিশু শিশু যদি শিক্ষাৰ পৰা বঞ্চিত এতিয়াতে কোনোত আগতে মানে আছিলে এনেকুৱা যে শিক্ষা ৰ পৰা কোনোবা বঞ্চিত কৰি কিনে কোনোবা দুকানত বা ম কামত লগাই দিয়ে।
হয় হয় দেখিছো বাৰু।
বহুত শিশুকে এতিয়াতো এতিয়া বহুত খিনিয়ে কমি গৈছে।
কমি গৈছে কমি গৈছে অ হাৰ কমি গৈছে উম বা তোমাৰ এনিবাছে আছিলে আৰু এতিয়াতো বাৰু যথেষ্ট উন্নত হৈছে শিক্ষাৰ ক্ষেত্ৰত আমাৰ দে আৰু আগুৱাই গৈছে আগতেতো তোমাৰ এনেকোৱা আছিলে ন যে মই মানে মই এজনী ছোৱালী হৈ কিনে ছোৱালীৰ ক্ষেত্ৰত কৈছো বাৰু প্ৰথমে যে উম এতিয়া ইমান ডাঙৰ হ'ল বা এটা বয়সত সোমাইছে যে এতিয়া আৰু কৰিব নালাগে আৰু বিয়া কৰাই দিয়ে বা বিয়া পতাই দিয়ে তেনেকোৱা দি দিয়ে কটাই দিয়া ভাল এনেকোৱা ধৰণৰ বা তোমাৰ ঘৰতে ৰাখি থৈ দিয়ে আৰু এনেকোৱা আছিলে বা পঢ়িবলৈ নিদিছিলে পঢ়িবলৈ দিলে মানে এনেকোৱা হৈছিলে যে তেওঁলোকে মানে আ উম কি কয় তুমি লৰাৰ ওপৰত উঠিব এনেকোৱা ধৰণৰ বা আগুৱাই যাব বা তেওঁলোকৰ জ্ঞান বাঢ়ি যাব
আৰু এনেকুৱা ধৰণৰ আৰু বহুত মানে মানে পিঞ্জৰাৰ ভিতৰত মানে আবদ্ধ কৰি দে এটা পক্ষীৰ নিচিনা আৰু এনেকুৱা ধণ
ঠিকে কৈছা
এতিয়াতো এইবোৰ নাই এতিয়া। তো এতিয়াতো ক'ব গ'লে তোমাৰ বহুত বহুত বেছিভাগে তোমাৰ ছোৱালীবোৰ আগুৱাই আছে আৰু
উম ঠিকে কৈছা আমাৰ যিহেতু চাৰবিল শিক্ষাটো ল'ব দিয়া মানে কি আৰু আহিবই দিয়া নাছিল আগৰ দিনৰ পৰা যদি বহুত আগৰ দিনৰ পৰা ক'ব লাগে ক'ব যদি যোৱা যায় বাহিৰতে ওলাব দিয়া নাছিল
নাছিলে নাছিলে আৰু বহুতকে বাৰু অ যি যিবোৰ মানে উচ্চ উচ্চ ঘৰৰ মান আছিলে আৰু ল'ৰা ছোৱালী বা ছোৱালীয়ে তোমাৰ কি ঘৰতে শিক্ষা শিক্ষা দিছিলে আৰু মাতি আনি কিনে কোনোবা শি হক আৰু যিবোৰৰ মানে ইমান অলপমান কি কয় দুখীয়া শ্ৰেণীৰ মধ্যবিত্ত আছে তেওঁলোকৰ অহ হয় কম ভাগে তোমাৰ শিক্ষা লাভ কৰিব পাৰিছিলে বাকী বেছিভাগে তোমাৰ হয় অ তোমাৰ কম বয়সতে বিয়া দি দিছিলে নহ'লে তোমাৰ ঘত কামত লগাই দিছিলে এনেকোৱা ধৰণৰ আৰু তেনেকে তোমাৰ নি যে পঢ়ি এইটো কি কয় বাল্য বিবাহ পিজ্জা এনেকোৱা ধৰণৰ
উ বাল্য বিবাহ উম
উম আৰু বাকী তুমিতো বহুত ভাল বিষয় এটা বাছি লৈছা শিক্ষাৰ গুৰুত্বৰ ওপৰত আৰু তুমি কি ভাবা তোমাৰ মতে যে সমাজত শিক্ষাৰ গুৰুত্ব কিয়নে
হয় যখোন যদিহে এ সমাজ এখন ধৰা বি উন্নতি মানে বিকাশ কৰিব যদি লগা হয় শিক্ষাতো গুৰুত্বপূৰ্ণ কাৰণ এজন সমাজৰ এজন যদি এজন ল'ৰা বা ছোৱালী যদি শিক্ষা ভালদৰে শিক্ষা নাপায় ত তেওঁলোকে বেয়া দিশত গুচি যাব পাৰে তো সমাজ সমাজখনো বহুত বহুত পৰিমাণে নষ্ট হোৱাও দেখা পোৱা যায় এনেকুৱা বহুত কেইখন সমাজ এনেকুৱা মানে অ উন্নতিৰ জেগাত মানে অ নষ্ট হৈ নষ্ট হৈ গৈছে এতিয়া যদি এজন অভিভাৱক অভিভাৱকে যদি নিজৰ ল'ৰা ছোৱালীক শিক্ষাৰ অৰ মানে শিক্ষাৰ কি শিক্ষাৰ যদি সেনেকুৱা ৱা প্ৰাথমিক শিক্ষা যদি নিদিয়ে তেতিয়াহ'লে টো বহুত ল'ৰা ছোৱালীয়ে টো বেয়া পিনে বেয়া ভাল গুটি দেখা পোৱা যায়
হয় ঠিকে কৈছা বাৰু তোমাৰ সেয়ে আৰু ক'ব গ'লে আহ মানে সমাজত সমাজ এখন মানে আগুৱাই যাবলৈ মানে শিক্ষিত বা জ্ঞানী ত ব্যক্তিবোৰ মানে গ্ৰঢ়িবলৈ হ'লে আমি সিহঁতক কি কয় তোমাক সিহঁতক আমি শিক্ষা দিব দিয়াটো মানে খুবেই প্ৰয়োজন। তেওঁলোকক মানে অনুপ্ৰাণিত কৰিব লাগিব আৰু
শিক্ষাৰ পোহৰেৰে সমাজ এখনক আপোনাৰ কিয় শিক্ষা পোহৰতে সমাজ এখনক জগাই তুলিব পাৰে
সেইটোৱে, যদি হয় যদি সমাজ এখনত বা বুজা শিক্ষিত মানুহে নাই সমাজখন কেনেকৈ মানে কোন দিশে মানে সে হ'ব মানে চলিব মানে কেনেকৈ চলিব মানে সেইটো বহুত ভাবিব লগা কথা আৰু এনে আৰু আৰুম
উ
কোনোবা বোলে নজনা মানুহ নাই কেনে সমাজখন চলাই আছে বোলে তেতিয়াহ'লে সেই সমাজখন বাৰু ধ্বংসৰ পালেটো যাবই যাব লগতে শিকিব কি মানে তেওঁলোকে হোমহ, ‌ এনেকুৱা ধৰণৰ সেইকাৰণে আৰু তোমাৰ, অহ সেয়ে আৰু কি কয় সমাজ এখন সমাজ এখন চলিবলৈ হ'লে ভাল ব্যক্তিৰ হয় ব্যক্তিৰ প্ৰয়োজন আৰু এ সেইটোৱে আৰু
ঠিকে কৈছা শিক্ষা বুলি অঅ এতিয়াটো অ এতিয়াটো ক'ব গলে চৰকাৰে টো বহুত নতুন ন নতুন শিক্ষা আঁচনিও হয় হয় সে কৰিছে এতিয়া এ যথেষ্ট আনিছে এনিপি আনিছে এতিয়া ত কিমান মানে এইটো এনেপি আনিছে বহুত নতুন নতুনটা আনি আনি আছে আৰু লাহে লাহে
হয় হয়
ছাত্ৰ ছাত্ৰীৰ পৰা এতিয়া মানে আৰু যোনটো আকৌ ধৰা শিকোৱাৰ মানে শিক্ষা এটা মানে বুজা এটা আছে যে এইখিনি পঢ়িবই লাগিব বা এইখিনি কৰিবই লাগিব এতিয়া বহুত খিনি চা মানে ছাত্ৰ ছাত্ৰীৰ পৰা বুজাটো ক কমি আহিব ধৰিছে
হয় হয় আজিকালি বহুতো তোমাৰ বেলেগ বেলেগ তোমাৰ অম ওলাইছে আৰু শিক্ষা পথ পদ্ধতিবোৰ
হয় হয় আৰু শিক্ষাটো কৰিলে বহুত সুবিধাও দি দি দি আছে চৰকাৰে পঢ়িব কাৰণে আৰু নতুন নতুন আচঁনি হওঁক আনি আছে
হ ঠিকে আছে বাৰু আৰু এনেকুৱা নহয় যে অকল নিয়মীয়াকৈ যায় কেনে যে মহাবিদ্যালয় বা বিদ্যালয়ৰ বা শিক্ষা গ্ৰহণ কৰিব পাৰে এনেকুৱা আছে এতিয়াতো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়বোৰতো এনেকুৱা হৈছে ন তোমাৰ এই কি শিক্ষা টো তোমাৰ অনলাইন শিক্ষা মানে এইটো
হয় হয় হয় এইটো বহুত
মুক্ত বিশ্ববিদ্যালয় বা মুক্ত বিদ্যা বিদ্যালয় বহুতো বিলাক খুলি দিছে আৰু সুবিধা হৈছে এতিয়া বৰ্তমান
উম ঠিকে কৈছা
তোমাৰ কমেই আছে মানে তোমাৰ অ শিক্ষা নথকা মানে তোমাৰ পঢ়া শুনা নথকা লোকৰ সংখ্যা আগতকৈতো এতিয়া বহুত বেছি আছে আৰু আমাৰে ভাল দিয়াচোন যিমানে বেছি হ'ব বা যিমানে শিক্ষিত মানুহৰ সংখ্যা বাৰে বাৰে গৈ থাকিব সিমানেই মানে আমাৰ সমাজ বা আমাৰ দেশখন আমাৰ ৰাজ্যখন এনেকোৱা আৰু পৰিয়ালটো উন্নতি হ'ব সকলোৰে
ঠিকে কৈছা আৰু শিক্ষা আৰু এতিয়াতো শিক্ষাটো বহুত কি মানে কি কি আৰু কপিটো দিয়ে সিমানেই আৰু। যদি যায় বহুত খিনি সুবিধাও কৰি দিছে, যে তুমি ঘৰত থাকিগেনেও লব পাৰা শিক্ষা বা তুমি বা বাহিৰত থাকিও লব পাৰা। কাৰণ চব সকলোটো তাতটো মোবাইল ফোন থাকে। তহ মোবাইল ফোনৰ দ্বাৰা দিও লব পাৰে শি ক্ষা বিদ্যালয় নগলেও হল বা তোমাৰ আকৌ এইবোৰ অ সেই মুক্ত আজিকালিতো মুক্ত বিদ্যালয়ও খুলিছে ধৰা।
হয় হয়।
তাত গ'লেও শিক্ষাটো ল'ব পাৰা, বহুতখিনি সুবিধা কৰি দিছে এতিয়া আৰু আ প্ৰত্যেকখন ঠাইতে একোখন একোখন হ'ল বিদ্যালয়তো দেখাই পোৱা যায় এতিয়া একোখন অংগনবাদী, প্ৰাথমিক বিদ্যালয়, উচ্চ বিদ্যালয় এনেকোৱা তোমাৰতো প্ৰত্যেকখন ঠাইতে আছে এতিয়া দিনত।
এতিয়া আৰু তোমাৰ মানে আগৰ সেই নাই আৰু এতিয়া বহুখিনি সুবিধা আগবঢ়াইছে আৰু এতিয়া মানে বেলেগে ধৰণৰ এটা মানে পৰিৱেশ আৰু, ভাল লাগে চাই কিনে।
উম থিকে কৈছা।
উম।
ঠিক আছে দিয়া।
দিয়া ঠিক আছে ভাল লাগিলে।
ভাল লাগিল তোমাৰ লগত কথা পাতি।
দিয়া ঠিক আছে আৰু বেলেগ এটা বিষয়ত লগ পাম পিছত কথা পাতিম। উম ঠিক আছে।